হেল্ল'।
হেল্ল'।
হেল্ল' অ'।
অ', কি কৰি আছ?
মই এই মাত্ৰ বাটৰ পৰা আহিছো ৰহ।
অ', ভালে আছ?
অ', আছো।
অ', ডিউটিও ভালে চলি আছে নে? ়
অ', আছে ৰ'বা।
অ', আজিকালি মই পায়েলৰ লগত এৰি দিলো ন কাম।
অ', গম পাইছো। এই বেলেগত গৈছা বোলে চোন।
অ', বেলেগত গুচি গৈছো।
উম।
তাতে কৰি আছো মই ধিংত।
তাত কেনেকুৱা কামবিলাক?
তাতে এনে ভালে লাগছে কৰি কিনে, মই হাউচ টুকিংত হে সোমাইছো। ফেঞ্চিৰ পৰা।
নে ভালে লাগছে কিন্তু ৰাতিপুৱাই যাব লাগে আৰু বহুত। বহুত ৰাতিপুৱাই যাব লাগে, ছয়টাৰ পৰা ডিউটি। অঁ' মইতো এনেই পাঁচটা মান বজাতে যাওঁ, ছয়টাৰ পৰা ডিউটি।
বন্ধৰ ডিউটি।
উম। অঁ' চানডে ডিউটি থাকে, কালি আছিল যোৱা নাছিলো। কিন্তু এনে দুটা বজাৰ পৰা ৰুমতে থাকো আৰু আঠ ঘণ্টা ডিউটি।
ডিউটি কিমান টাইম?
ডিউটি আঠ ঘণ্টাৰ, ছয়টাৰ পৰা দুটালৈকে।
অঁ।
নে জেনেৰেল চিপ দিম বুলি কৈছে এতিয়া এইটো মাহটো কৰিব দি
অঁ অঁ' আচ্ছা' ডিউটি থাকা নে মৰ্ণিঙে?
এনে মৰ্ণিঙে চলি আছে চলি থাকে কিন্তু তাৰমানে দূৰ পৰা যিকেইটা আহে সেইকেইটাই জেনেৰেলত কৰে আৰু। সেনে সেনে নহয় তাৰমানে এতিয়া মই তাৰমানে চেন্স কৰি ল'ম। দূৰো হয় যে মোৰ বহুত। সেইকাৰণে। দিগদাৰ হৈ যায়, ৰাতিপুৱা গাড়ী নাপাও না। সেইকাৰণে তাৰমানে আঠটাৰ পৰা ল'ম বুলি ভাবি আছোঁ আৰু। তাকেই কি কৰোঁ। দিগদাৰ অলপ দিগদাৰ হৈছে, বেয়াও লাগিছে দেচোন, পায় লগতো দিলো। এনেই ফোনতে কথা পাতো এনেই অহা যোৱা কৰা নহয় আৰু এনেকে।
আহোঁতেও সোমালেও সি নাথাকে সেইকাৰণে নোসোমাওঁ এ আৰু। দুটা বজাত ডিউটিতে থাকে না। ভাত খালা নেকি? হেল্ল' ভাত খালা? অঁ।
চেন্স কৰিলে কৰি দিব কৰিলে কৰিব। অঁ, আচ্ছা'। য'ত পইচা বেছি। অঁ। উম। নাই মই